হেল্ল' কি কৰিছা?
মই এনেই আছো ৰবা তুমি?
ময়ো এনেই আছো অলপ। চাহ খাহ পানী খালো এতিয়া?
ভাত বনালা নে। নে খাবলৈ হৈছে তাই।
এতিয়ালৈ বনোৱা নাই বনোৱা নাই ৰবা অলপ দেৰিকে বনাও আমাৰ তোমালোকৰ বনালা?
অ আমাৰ বনাব ষ্টাৰ্ট কৰিছে ৰবা আমি। চাৰে নটা মান বজাত মানে খাওঁ?
অ ঠিক? ঠিকে আছে দিয়া। বাকী ভালে আছা ন।
উম ভালে তাৰ বতৰ কেনেকোৱা?
বতৰতো এতিয়া ঠিকে আছে ৰ'বা কিন্তু অলপ আগতেহে বৰষুণ দিছিলে তোমালোকৰ সেইপিনে।
আমাৰো এনেকোৱাই আৰু অলপ বৰষুণ অলপ ৰ'দ।
অ এইকেইদিন কিন্তু খুব ৰ'দ দিছিলে? বিৰাট গৰম।
শুনা না এইকেইদিনত কৰবাত গৈছা নেকি? ফুৰিবলে,
অ এইকেইদিনততো যোৱা নাই কিন্তু যোৱা বছৰ অ মই গৈছিলো তেজপুৰলৈ গৈছিলো তোমাৰ।
উম
লাষ্ট বছৰৰ শেষত আৰু যোৱা বছৰ গৈছিলো? তুমি কৰ'বাত গৈছি? লানে নাই পিছে?
মই এইবছৰে আকৌ হেৰি? মই জানুৱাৰীতে গৈছো? মাঘ বিহুৰ সময়ত অৰুণাচল গৈছিলো টাৱাং।
অ কেনেকোৱা লাগিছে?
ঠিকে আৰু তোমাৰ তেজপুৰ কেনেকোৱা লাগিছে?
মোৰতো তেজপুৰত যাই খুবেই ভাল লাগিছে আমি মানে গোটেই ফেমিলি গৈছিলো ন। ত গাড়ী লৈ তেনেকে গ'লোঁ আৰু ৰাতিপুৱাই ওলালোঁ তোমাৰ ঘৰৰ পৰা ওলালোঁ ছয় সাত মানত গৈ পালো তোমাৰ তাতে এঘাৰ মান বাজিছে আৰু মাজ ৰাস্তাতে আমি চাহ খাব ৰখিছিলোঁ সেইকাৰণে এঘাৰমান বজাত গৈ পালোঁ তাতে। গৈ পায় প্ৰথমতে আমি অহ আমাৰ ঘৰৰ পৰা চাৰে তিনি ঘণ্টা পাই যায় আৰু। গাড়ীখন যদি তুমি ক'তো নৰখ হা
অ
উম সেয় আৰু প্ৰথমতে গৈ তোমাৰ মহাভৈৰৱ মন্দিৰত গ'লো। ভাল লাগিছে। মানে অ তেজপুৰ খন তোমাৰ বিভিন্ন ঐতিহাসিক বস্তুৰে ভৰি আছে ন তুমি অ চাৰিওফালে মানে ফুৰাত ঠাইয়ে আছে আৰু তাতে তুমি যত যোৱা আৰু।
উম মহাভৈৰৱ মন্দিৰ তেনেকুৱা যাবলে? মোক গৈ পোৱা নাই কিন্তু।
অ ধুনীয়া মানে তোমাৰ ৰাস্তাৰ পৰাই দেখা পাই তেনেকুৱা শিলেৰে বনোৱা আছে আৰু প্ৰথমতে মূৰ্তি এটা আছে। অ তাৰপিছত মহাভৈৰৱ বুলি ক'লেতটো মহাদেৱৰ মন্দিৰে হয় এইটো। এনেকে আৰু ৰাস্তাৰ পৰাই দেখা পাই ধুনীয়াকে মন্দিৰ খুব ধুনীয়া মানে আকৃতিটো খুব ধুনীয়া ভাল লাগে বাহিৰৰ পৰা দেখিবলৈ। এনেকুৱা। আমি গৈছিলো তেনেকে তাৰপিছত মহাভৈৰৱ মন্দিৰৰ কাষতে তোমাৰ অলপমান যাই পিনে ত গণেশ ঘাট বুলি আছে ব্ৰহ্মপুত্ৰৰ ঘাট আৰু তাতে যোনটো ফেৰী অহা যোৱা কৰিব পাৰি। নাৱেৰে সেইবোৰ চালোঁ। খুব ভাল লাগে আৰু।
মেডিকেল কলেজখন পাৰ হৈ যাব লাগে নে অ মহাভৈৰৱ মন্দিৰতো পিছ চত পায় নে আগত পাই মেডিকেল কলেজৰ?
মেডিকেল কলেজখন প্ৰথমতে তোমাৰ পাৰ হৈ আহিব লাগে তাৰ পিছত হে মহাভৈৰৱ মন্দিৰটো পাই আমাৰ যদি গুৱা
অ তাত কেনেকুৱা প্ৰসাদ শ্ৰসাদ মানে তাতেই পায় নে ঘৰত এয়া লৈ যাব লাগে?
অ তোমাৰ প্ৰসাদটো ঘৰৰ পৰা দিব নালাগে তাৰে পৰাই দিয়ে আৰু তাতে তোমাৰ সেনেকুৱা প্ৰসাদ নহয় আৰু মানে পেকেটত দিয়ে তেনেকুৱা এনেকে মানে সেই প্ৰসাদ নহয় আৰু পেকেট কৰি দিয়ে তুমি যিমান মানুহ লৈ যোৱা সকলোকে দিয়ে তেনেকে আৰু ভাল লাগে আৰু যাই কিনে, খুব ধুনীয়া এটা মন্দিৰ মানে শিলৰে আৰু তেনেকুৱাকে বনোৱা আছে।
উম আৰু কি কি চালা?
মই তাতে চালো তোমাৰ অগ্নিগড় ঊষা অনিৰুদ্ধৰ যে জানাইতো চাগে অ তাতে অগ্নিগড় চালো খুব ধুনীয়া সেইফালেতো অগ্নিগড়ৰ ঠাইখিনি খুবেই ধুনীয়া মানে ব্ৰহ্মপুত্ৰৰ পাৰতে আৰু পাহাৰৰ ওপৰত চিৰি বগাই যাব লাগে তেনেকে ঊষা অনিৰুদ্ধৰ সেইবিলাক মূৰ্তিবোৰ আছে বিভিন্ন বানৰজাৰ সেই যি বুলি কয় সেইটো যে, বানৰজাৰ আছে মূৰ্তি ঊষা অনৰু ধ সেইবিলাক বহুত ভাল লগা ভাল লগা যাতে মূৰ্তি বনাই থোৱা আছে আৰু। আৰু একেবাৰে ওপৰত তোমাৰ ফুলনি আছে মানে একদম, ফুলৰে বাগিছা আছে।
অ এনট্ৰি ফিছ দিছতে নে কিবা টাইমিং?
অ টাইমিংটো তোমাৰ ৰাতিপুৱাৰ পৰা তেনেকে চাৰি পাঁচ বজালৈ থাকে আৰু কিন্তু তথাপিও যে মানে যোনখিনি টাইমত পৰ্যটকৰ মানে ভিৰ হয় চাবলৈ যোৱা মানুহ তেতিয়া সেইখিনি টাইমত মানে তোমাৰ সিমান টাইমিং ধ নিদিয়ে আৰু যেতিয়ালৈকে তোমাৰ ইচছা তেনেকে থাকে আৰু গধূলৈকে যিহেতু পাহাৰৰ ওপৰত হয় ত সেইকাৰণে মানে বেছি টাইম, চাব নোৱাৰি আৰু গৈ সন্ধিয়ালৈ
এণ্ট্ৰি ফিচ।
অ এনট্ৰি ফিজ তোমাৰ তাতে বিশ টকা লয় আৰু অগ্নিগড় যদি তুমি গোটেইখন চাব বিচাৰা, বেছি নলয় বিছ টকাই লয় ।হমম একদম ওপৰত তোমাৰ পাৰ্কৰ দৰে আছে আৰু ব্ৰহ্মপুত্ৰখন তাৰে পৰা তুমি গোটেই উপভোগ কৰিব পাৰা । একদম ধুনীয়া ভাল লগা ঠাই।
কিমান ওপৰত উঠবলে লাগে?
অ কিমান ওপৰত মানে ওপৰ হয় বহুত কিন্তু তোমাৰ মানে এনেকে চিৰি বগাই যাব লাগে ন ত ইমান কষ্ট নহয় আৰু তুমি ঠাই বোৰ ভালকে চাই চাই যাব পাৰা, যিহেতু ফুলনি আছে ধুনীয়াকে পাৰ্কৰ দৰে কৰি থোৱা আছে ন ত তেনেকে হে আৰু। বেছি ক ওপৰত যাব নালাগে অ সিমান এটা কষ্ট কষ্ট অনুভৱ নহয় তোমাৰ গলেও, কাৰণ চিৰি বনাই থোৱা আছে ভালদৰে আৰু মানে কেনেকুৱাকে গোলকে আছে তুমি তেনেকে চিৰি বগাই গৈ গৈ অ ওপৰৰ পাহাৰৰ ওপৰত প পাব পাৰি আৰু।
উম আৰু খোৱা লোৱা তোমালোক এদিনতে উভতি আহিছা নে?
অ হয় আমি এদিনতে উভতি আহিছো যিহেতু বেছি দূৰ নহয় বাৰু ইয়াৰে পৰা আৰু আমি নিজৰ গাড়ী লৈ গৈছিলো সেইবাবে আমি ৰাতিপুৱা গলো তোমাৰ ইয়াৰে পৰা ছয় বা সাত মান বজাত গলো, তাতে যাই পালো এঘাৰটা বজাত। আৰু তাতে আমি হোটেলত খোৱা লোৱা কৰিলোঁ। খোৱা লোৱাও খুব ধুনীয়া আৰু মানে হোটেলবোৰ বহুত পৰিষ্কাৰ তোমাৰ একো মানে প্ৰব্লেম নাই আৰু তুমি যেনেকে যি বিচাৰা ভাত যি খোৱা সকলোবোৰ আছে আৰু মেইন কথা হ তোমাৰ পৰিষ্কাৰ চব মানে চাফা জোগাবোৰ একো মানে তোমাৰ লেতেৰা ফিল নহয় আৰু তাতে আৰু আৰু বহুত হোটেল আছে তুমি যি মানে এনেকুৱা নহয় যে তুমি এইখিনি ঠাইত নোপোৱা হোটেল বা মানে য'ত থাকে তাতে নোপোৱা, মানে সকলো যাগাতে ধুনীয়াকে পৰ্যটকৰ বাবে বহুত কেইখন হোটেল আছে তুমি যত যি খাব বিচাৰা তেনেদৰে আৰু
ৰাস্তা বান্ধ নে?
অ ৰাস্তাবোৰ ভাল কেৱল অলপ সৰু সৰু ৰাস্তাবোৰ, মানে তোমাৰ ডাঙৰ গাড়ী নিলে অলপ অসুবিধা হয় মানে সেইখিনি অলপ গাওঁ অঞ্চলে পৰে ন ত সেইকাৰণে ৰাস্তাবোৰ সৰু সৰু হয় কিন্তু ঠিকেই আৰু পকা ৰাস্তা ভাল লাগে আৰু যাই। এপিনে ঘৰ বোৰ ধুনীয়া ভাল লাগে।
এনেতো তেজপুৰ ভালে হয়, তেজপুৰ ইউনিভাৰ্চিটিখন কিমান দেখিছানে? নে তাৰ পৰা দূৰ হয়?
নাই নাই, তেজপুৰ ইভাৰ্চিটিটো তোমাৰ মহাভৈৰৱ মন্দিৰৰ সেইফালে নহয় অলপ বেলেগ চাইদ পৰে, আমি মানে সুধিছিলো তাৰে মানুহবোৰক অলপ বেলেগ চাইত যাব লাগে তেজপুৰ ইউনিভাৰ্চিটিৰ ৰাস্তাটো আমি যিহেতু এদিনতে অ গতিকে আমি সেইফালে যোৱা নহ'ল বাৰু সেইকাৰণে আৰু চাবলৈ মন আছে বাৰু তেজপুৰ ইউনিভাৰ্চিটি যিহেতু শুনি আছো, বহুত ধুনীয়া তেজপুৰ ইভাৰ্চিটিৰ দৰে ধুনীয়া মানে ইনিভাৰ্চিটি নাই বুলি শুনিছো ।
উম মই । দেখা নাই বাৰু মই আজিলৈকে তেজপুৰত বাৰু ফুৰিও পোৱা নাই । অ গৈয়ো পোৱা নাই।
গৈ চাবাচোন ভাল লাগে।
উম মই মানে অৰুণাচল যাওতে সেই সেয়া তেজপুৰ হৈয়ে গৈছো। ছিলো, কিন্তু অকমান এই হেৰিয়ে যত হস্পিটেল খন আছে, তাতে কিবা ফ্লাই অভাৰ বনাই আছে নেকি? অলপমান বেয়া পাইছে ৰখিছিলোঁ ৰখিছিলোঁ ত সেই কাৰণে সোধিলো এতিয়া বা কেনেকুৱা হৈছে ৰাস্তাটো এনে বেয়া নহয় মোৰ ভালেই আৰু বেয়া নহয় হয় আমি সেইফালে গৈছিলো তেজপুৰ হৈয়ে অ এ ভালে অ হয় এনে গৈছিলো সেইফালে চাহ বাগিচা আছে নে তেজপুৰ ফালে গলে
অ চাহ বাগিছা আছে তুমি চাহ বাগিচাৰ মাজে মাজে সেইবোৰ ৰাস্তা পাৰ হৈ আহিব লাগে মানে আমি প্ৰথমতে গুৱাহাটী হৈ গলে এইফালে কলিয় ভোমোৰা দলং পাৰ হৈ পিনে অ সেই মহাভৈৰৱ মন্দিৰ পাৰ আৰু অলপমান এঘন্টা মান ৰাস্তা তাত তাৰপিছত তুমি যেতিয়া এইফালে আৰু ভিতৰত সোমাই আহা তেনেকে চাহ বাগিচাৰ মাজে মাজে আহিব লাগে আৰু বহুত বহুত আছে চাহ বাগিছা তাৰে মাজেৰে তোমাৰ গাড়ী বোৰ পাৰ হৈ হৈ আহে তুমি যদি আহোতে এনেকে ঢেকিয়া জুলি হৈ মংলদৈ হৈ আহিব বিচাৰে তেতিয়া চাহ বাগি উপভোগ কৰিব পাৰা আৰু সেই ফালে বেছিকে চাহ বাগিচা আছে আমি আহোঁতে তেনেকে আহিছিলো অ আমি এতিয়া যাওঁতে তুমি এনেকে নগাঁও নগাওঁ হৈ আহ গ'লে গুৱাহাটী হৈ নগাওঁ হৈ এই পিনে যোৱা যায় আৰু আহোতে আমি এনেকে ঢেকিয়াজুলি হৈ পিনে মংগলদৈ হৈ এনেকে গুৱাহাটিলৈ আহিছো
অ সেটো মানে অ ঢেকীয়াজুলি ফালে গলে মানে চাহ বাগিচাটো বেছি
অ অ সেইফালে চাহ বাগিচা বেছিকৈ আছে সেইফালে গ'লে তুমি চাহ বাগিচাৰ মাজে মাজে আহিব লাগে
দিয়া চুন তেতিয়া হ'লে
অ আমি তাৰে পৰা প্ৰায় চাৰি মান বজাত উলাই আহিছো আহিলো আহি পাওঁতে অ ন টা বাজিছে আৰু ঘৰ পোৱালৈকে
বেছি টাইম নালাগে দেখোন
অ বেছি টাইম নালাগে অঁ আৰু আমি যিহেতু হোটেলত সোমালোঁ সেইকাৰণে অলপ টাইম লাগিলে নহ'লে সোনকালে পায়ে যায় তোমাৰ গাড়ী লৈ গ'লে
উম
উম
মই গলে ফোন কৰিম দিয়া তোমাকে এনে ক কি গৈছা তমক উম দিয়া তেতিয়া অ দিয়া দিয়া উম ।
অঁ দিয়া